ত'।
অহ' কি খবৰ?
ভাল ভাল। তোমাৰ ভাল।
এ আছো দিয়া।
কি কৰিছা?
এয়া অকমান বহিছো ভাতকেইটা খাই
অহ' তাৰপৰা ঘৰত কেনেকুৱা। এয়া ভাত ভাতকেইটা খাই আহিছো পাই ঘৰত চবৰে ভালনে?
অ 'ভাল ভাল তোমালোকেও ভাল চবৰে
তাৰ পিছতে সেইতিয়া এইটো ভাত কিহে ভাত আজি কিহেৰে
ভাত আজি নিৰামিষ মানে মঙলবাৰে আমাৰ নিৰামিষ
অ- অ -অ
আজি নিৰামিষ তোমালোকৰ
আমাৰোহে নিৰামিষে মংগলবাৰ আমাৰোহে একে সোমবাৰ মঙ্গলবাৰ এনেকে দুটামান আৰু। তোমাৰ নিৰামিষে চলে।
উম উম বুজিছো বুজিছো
তুমি খোজকাঢ় ফুৰিছা নি বাৰু।
নাই নাই আছো কোৱা
বৰ চৰ চৰাই থকাতে আছে অ 'এতিয়া এতিয়া ঠিকে আছে অ তাৰপিছতে বাকী বাকি উম ধৰি লোৱা ভাত পানী খালা তেতিয়াহলে অ' তাৰপিছত দেউতা মাহঁতৰ কেনেকুৱা।
ভাল ভাল
তাকেহে তাৰপিছতে এতিয়া খেতি পথাৰ চলি আছে
খেতি পথাৰ তোমাৰ হেৰি বৰষুণ নাইঅ' একেবাৰে শুকান চব কেনে আগবাঢ়িবই পৰা নাই
অ' গম
এই বত বতৰে একদম বৰ তোমাৰ অশান্তি
উম উম
বৰষুণ আহে তোমাৰ কিন কিনাৰ বৰষুণ দিয়ে সেইটো বৰষুণত খেতি কৰিবা আৰু
তা পা এতিয়া হাল চাল বোৰ বোৱাব পৰা নাই যে
উম উম
সেইটো কাৰণে এই হেৰি হৈ আছে তোমাৰ আগবাঢ়িব পৰা নাই বৰষুণটো দিলে তোমাৰ ধুনীয়াকে হাল খিনি বোৱাই বাকী খিনি তোমাৰ ধৰা কঠীয়া চতে সিঁচা হল বাৰু
অ', বুজি পাইছোঁ অ'
কঠীয়া সিঁচিলো তাৰ পৰাা তোমাৰ কঠীয়া গুজিলে তোমাৰ এতিয়া সেই পানীৰ কাৰণে তোমাৰ কঠীয়া খিনি ভাল হোৱা নাই কিবা কিবা শুকাই যোৱাৰ নিচিনা হৈছে
অ' অ'
সেইটোয়ে দিগদাৰ বাকী তোমালোকৰ খেতি
তোমাৰ খেতি এইবাৰ তাত কি কৰিছে খুৰাহঁতৰ তাত কৰিছে নকৰিছে নাজানো আৰু দেই
মান তোমালোকৰ
হাঁ
তোমালোকৰ নকৰে
আমাৰ নাই নাই নাই
অ অ বুজিছো বুজিছো হেৰি এটো কি কয় বাকি দেউ তাতো নাই চাগে হেৰি এইটো কি কয় বাকী হেৰি এইটো কি কয় এ গাঁৱৰ ঘৰলে গৈছা নে নাই
নাই এইবাৰ তোমাৰ যোৱা হোৱা নাই বন্ধতে তাকে ভাবি থৈছো আৰু যাম বুলি
উম উম
তাকেহে
যাবা খেতিৰ সময়ত তাক ভালো লাগে
তাকে হেও তোমাৰ মানে ভাব কি কৰিবানো তোমাৰ যাবলৈ মন যায় কিন্তু সময়বোৰ নিমিলে জানানে
বুজিছো বুজিছো সময়তোৱে ডাঙৰ কথা আজিকালি দিয়া
একদম মানে উম কোৱা
বাকী হেৰি এই তাকে সেইটো কাৰণে বোলো ভাল লগা নাই এই বতৰডাল তোমালোকৰ তাত ব হেৰি আৰু বৰষুণ দিছে নে
আমাৰ বৰষুণ নাই পায়
আমাৰ মানে কি কৰিছে তোমাৰ অ
কিন্তু বতৰ বৰষুণ চৰষুণ নিদিয়ে আৰু বতৰতোহে মানে সে ক
ৰ'দেই তোমাৰ ৰ'দ ওলাই কোনোবা সময়ত তাৰপা ৰ'দ আকৌ নোহোৱা হয় বতৰটোও তোমাৰ ডাৱৰীয়া হৈ থাকে বৰষুণ দিয়ে কেনেকুৱা সংযোগ কৰি আছে তোমাৰ পানী দুনি নাই চবফালে শুকান হৈ গৈছে আমাৰতো এইফালে কঠীয়া তলিতো তোমাৰ মাটি ফাট মেলিছে
উম উম
মানে পানী এনেকুৱাই নাই মানে অভাৱ
উম উম
থাকিলে এতিয়া হালো বাব নোৱাৰি তোমাৰ
উম বুজি পাইছো অ অ
তাৰপা ধৰা এতিয়া যদি এনেকে গুচি যায়গৈ। দিনবোৰো গৈ আছে ন। ক'বাত ক'বাত তোমাৰ সেই জাৰ ধৰা এই পানীৰ হেৰি মেচিনৰ সুবিধা আছে ধৰা।
উম, উম।
সিহঁতে তোমাৰ ঘৰক পুখুৰী হওঁক বা তোমাৰ বেলেগ সেই পথাৰৰ মাজত কিছুমানৰ নিজৰ পুখুৰী থাকে ন। তাৰ পৰা তোমাৰ পানীত পানী উঠাই পেলাই তোমাৰ মাটিত দি পেলাই তেনেকে হাল বোৱাইছে কিছুমানে।
উম।
কিন্তু আমাৰ ওচৰত মানে তেনেকুৱা হেৰি সুবিধা নাই।
উম, উম।
ক'বাতটো তেনেকৈ কৰি পেলাই তোমাৰ ধান ৰুলেই।
উম
তাপা এতিয়া সেইয়াই আৰু এতিয়া বতৰ। বতৰৰ মহিমা এটা কি বুজিবা তুমি।
উম, উম।
বাকী কোৱা তুমি আৰু।
তাকে হে। তোমাৰ সেই কিনো কৰিবা আৰু বতৰ বোৰো তোমাৰ ইমান হেৰি কৰে। ক'ব লগে ভাষা নাই। সেইবোৰে কি কৰিবা? তোমাৰ মানে
তোমাৰ এই। উম তোমালোকৰ ফালে কি কি ধান খেতি কৰে।
আমাৰ তোমাৰ ময়ও মানে ইমান ঠিককে ময় ইমান নাজানিম এইবোৰবিষয়। দেউতাহঁতে ভালকে জানিব। মানে মোৰ একদমেই এইবোৰত নলেজ নাই জানানে।
অ আচ্ছা আচ্ছা বুজিছ।
মানে কি আৰু যাও বা ধৰি লও ভাল। পাওঁ প পথাৰ বা সেইখিনি মই ভাল পাওঁ।
বজিছো অ।
কিন্তু বাকী এ নাই।
আচ্ছা আচ্ছা হেৰি এটো কি কয়। আজিকালিতো তোমাৰ এই গৰু চৰু নোহোৱাই হ'লগে। গৰু নাই আজিকালি চবে সেই ট্ৰেক্টৰ লগাই হাল চাল বোৱাই।
উম, উম।
ল'ৰা পাবলে নাই আমাৰ ইয়াত। হেৰিটো কয়?
আমাৰ আহ এইছোৱাত নাই পিছ নে তোমাৰ ক সৰু পুহিবা সৰু পুহিবলৈ মানুহৰ
সেইটোৱে। সেইটোৱে। হেল্ল'। শুনিছা। হেল্ল'। হেল্ল' শুনিছানে তোমাৰ মাততো অহা নাই। হেল্ল'। হেল্ল'।